হেল্ল'। এ তোমাৰ গৰম দি আছে যে তোমাৰ এই পিছফালে বহি আছো বাহনি চাইডে।
অ বৰ গৰম পৰিছে ন এইকেইদিন।
নকবা আৰু তুমি?
আমাৰ ইয়াতো ইমান গৰম থবি এতিয়া বতৰটো ডাৱৰীয়া কৰিছে অলপ আৰু। মেঘে গাজি মেলি আহিছে, হা।
তুমি কি কৰিছাঁ?
মইও এ হেৰি আগফালৰ বাৰাণ্ডাতে বহি চকীখনলৈ বহি আছো।
এই ভাত-ছাত খালা।
অ এই ভাত-চাত খাই মেলিয়েই বোলো অলপ বাৰাণ্ডাত বহো। তাৰপিছত হেৰি ভিতৰত আকৌ ইমান গৰম ফেনেও পাত্তা নাপায় নহয়, ভিতৰত।
এ মই ভিতৰত না-নবহুৱে, মই তোমাৰ আবেলিলৈকে বাহিৰতে বহি থাকো।
অ, মইও হেই ভাত-পানী খাই বোলো অলপ বহো, শুও বুলি ভাবিছো, শুৱলে নোৱাৰো ইমান গৰম। বাহিৰতে অলপ বহি আছো, এতিয়াহে অলপ মানে মে ঘে গাজি আহিছে বৰষুণটো দিব চাগে, বৰষুণটো দিলেহে অলপ ৰুমটো ঠাণ্ডা হ'ব।
এ আমাৰ ফালে একো খা-খবৰে নাই বৰষুণৰ।
হয় দিয়া ইমান গৰম মানে বৰষুণ দিলে একেৰাহে-একেৰাহে বৰষুণে দি থাকিব তাপিছত বৰষুণ, ৰ'দ দিলেও একদম মানে থাকিব নোৱাৰা অৱস্থা কৰি পেলাব মানুহ বিলাকৰ।
এইছ নকবা আৰু, একদম মানে পথাৰ মানুহ বিলাকৰ চাগে ঘাম টোপ-টোপকে পৰিছে এতিয়া।
নই ইমানেই মানে ক বেয়াও লাগে ন' পথাৰত ৰাতিপুৱাৰ পৰা লাগি থাকে ইমান চোকা ৰ'দটোত
হয় অ, মানুহ বিলাকে কেনেকেনো পাৰে অ, যোনবিলাক মানে সিহঁতৰ কি হৈছে জানা অভ্যাস হৈ গৈছে সিহঁতৰ কাম কৰি কৰি।
অ' আচ্চা, ৰাতিপুৱাই যায় নহয় চাগে, বেলি নুলাওঁতে। ৰাতিপুৱা যেনেকে হে বেলিটো টেক-টেককে ওলাই, মাথাৰ ওপৰত উঠেহি।
এ নক'বা আৰু কৈছা হেনে।
উম বেয়াও লাগে ন, পথাৰত যোৱা খিনি। নকৰিলেও খেতি কৰিয়ে খাব লাগিব আজিদিনত।
সেইটোয়ে নকৰিলেওনো খাবা কি? কোৱা?
উম আ এচাম মানুহে, সেয়াই আৰু খেতি কৰিয়ে খাই আছে আৰু।
উম, সিহঁতৰ সেইটোৱে জীৱন-জীৱিকা আৰু।
অ, সেত চাউল, চাউল সেয়ে মেইন ন মানুহৰ। চাউল নহ'লেতো খাবা নো কি আৰু।
বেলেগ দেশৰতো তোমাৰ এতিয়া পাঞ্জাব চাইডৰ সিতৰটো এতিয়া ৰুটি খাই, আমাৰতো এতিয়া ভাতে এ মেইন আৰু।
ভাত এসাঁজ খাওক ভাত নাখালে মানে এসাঁজ কেনেকুৱা লাগে!
উম, ভাত নাখালে মানে এনেকুৱা লাগে গাত জোৰেই নাই।
উম। তাকেই হে। খাই আৰু কৰিছে
কিবা ভাত-চাত মানে পেলনি যায় যে, তাকে দে তাই কয় নেপেলাবি বোলো আমাৰ বোলো ঘাম, ঘাম আছে তাত, কষ্টৰ।
অ। তাকেতো ইমান কষ্ট কৰি ন' মানে দিনে-ৰাতিয়ে লাগি মেলি কমটি কষ্ট নিকি, কোৰ মৰাৰ পৰা হাল বোৱালৈকে! টেকটেকীয়া ৰ'দত পথাৰত থাকিবগে লাগে!
সেইটোৱে।
উম, কষ্ট আছে। অ', ভাত ন! অ', তাকে আমাৰ ঘৰতো মায়ে বৰ বেয়া পায়, ভাত পেলালে। কয় আৰু লাগিলে দুবাৰ-তিনিবাৰ খুজি খাবি ভাত নেপেলাবি বুলি কয় আ। লক্ষী চাউল ন!
সেইটোয়ে। এ তাই একবাৰে নুবুজে। তাইক বুজাইও লাভ নাই। এই সৰু পোৱালি যে, সৰু পোৱালিক কোৱা নোকোৱা একেই, জানাই।
একে কথা, অ।
যিহে আৰু তাই বদমাচি কৰি থাকিব আৰু ভাত, ভাত তোমাৰ এই আলহী আহিছিলে!
অঁ!
তাকে, আলহী আহিছিলে, পোৱালি দুটা আহিলে! ইছ ৰাম, মাথা চাঠা খাই দিছে আৰু বুইছে! গৰমখনত একে চিঞৰি বাখৰি!
উম!
গ'ল যেনিবা শান্তি পাইছোঁ! একদম এই মাহী ল'ৰাটো আহিলে!
বা কেনেকুৱা হুলস্থুল কৰিছে! টো লাগে, সেইটো লাগে! মোৰ ভাই ইমান মৰম লগা গ্লাছ এটা আছিলে ভাঙি পেলালে পাই!
অ', হয় নিকি?
অঁ, ৰাতিপুৱা সদায় চাহ খাওঁ সেইটোত, ভাগি পেলালে
অ অ', পোৱালিবোৰ এনেকে উৎপাতে কৰে অ', কিনো কৰিবা, এদিনীয়াকে আহা
এ নক'বা আৰু এই ব চোৱাচোন তুমি তাকে তো এতিয়া ঘৰত কোনো নাই, হয় নে? এতিয়া মাহঁতো গৈছে পথাৰলে এতিয়া মই আৰু ভন্টি অকলে আছোঁ, তেনেকুৱাতনো বাৰু আলহীবিলাক আহিব লাগে নে? মই আকৌ তোমাৰ অকলে মাংস আনিলোঁগে অঁ! মাংস আনি বনাইছোঁ ভাত বনাইছোঁ, আকৌ তোমাৰ আজৰি কৰি পঠালোঁ
উম, তাকে এইকেইদিনত মানুহ আহিলে বৰ দিগদাৰ হয়।
দিগদাৰ হয় দেই বহুত দিগদাৰ হয় তাতে আকৌ পোৱালি কেলকেলনি অ' আই
অ', আকৌ ন, মানে আলহী মানুহ ন, নুচুবি মানে কিবা কিবি ক'লেও বেয়া পাব বুলি বেয়া লাগে সৰু ছোৱালী বাচ্চা
সেইটোৱে, সেইকাৰণে একো নকলোঁ আৰু তাতে আমাৰজনী আছেই আৰু জুই জ্বলা জুইত ঘিঁউ দিবলে
অ, তাকে বাচ্ছ বিলাকো এ আৰু সিহতি লগ পালে, বেছিয়ে হেৰি হৈ যায় ন, এনেকে লগ চব নাপায় শিকিব কাৰণে।
তাকেহে দুইটাই মিলি লৈ মাৰিছে মোক। অথনিয়ে দিছো দুই ভুকু, কান্দি, কান্দি শুই আছে।
অ, লাগেই বাচ্ছ বিলাকে সেনেকাই লগ পালে মানে চোৰো হৈ যায়।
আহ চোৰো হৈ যায় আৰু মোৰ বিচনাখন অৱস্থা নাইকিয়া কৰিলে বিচ বিচনা চাদৰ খন। তাৰপিছত আকৌ লগ মাৰি থৈ দিছো। নোসোমাবি বুলো তহঁতো আমাৰ তহঁতে মোৰ ৰুমত।
অ'। সে, আৰু হেৰি বেছি মানে, মৰম মানে বেছি একো নকৰিলেও মানে চল পাই নহয়, অলপ মানে ভয় দেখাব লাগে। অলপ গালি, চালি পাৰিব লাগে।
কি, ক, কোনফালে চাবা কোৱা তুমি এতিয়া।
উম।
এজনী মানুহে এই নিজে অলপ বুজিব লাগে দিয়াচোন।
উম, তাকেতো। তাকে সেই একো নাই, বাচ্ছা আৰু এদিনাকে আলহী এদিনাই আহিব।
তাকেহে মাও তোমাক, মাক ফোন কৰিলো মায়ে কলে মাংস কণ লৈ আনিবা, লৈ আনি পেলাই তুমিয়ে বনাবা আৰু মইতো যাব নোৱাৰিম নহয়, পথাৰ কামত লাগি আছো।
অ'।
এতিয়া মাও আহিব নোৱাৰে।
অ মাহঁতেও পথাৰ পৰা আহিবলে হ'ল।
হুম
আহিবলে হ'ল নেকি পথাৰৰ পৰা।
নাই বহুত টাইম লাগিব এতিয়া এতিয়া তোমাৰ আধা হৈছে চাগে। ফিফটি পাৰ্চেণ্ট আৰু ফিফটি পাৰ্চেণ্ট আছেই।
অহ তাকে পথাৰত যোৱা নাই তুমি।
পথাৰত যাবলৈ সময়ে পোৱা নাই।
অ তাকে ৰুব জানা নে নাই।
জানো
অ মইয়ো ৰুই ভাল লাগে আক পথাৰত গৈ খালি ৰ'দ টোপাহে টেক টেক কে মূৰত ধৰে।
এই তোমাৰ যদি বতৰটো ঠাণ্ডা হয় তেতিয়া গৈ ভাল লাগে।
উম ৰুবলে গৈ ন। অ
উম তেতিয়া তোমাৰ টেক টেকিয়া ৰ'দত কি ৰুবা আৰু।
অ ৰাতিপুৱা ওলাই নহয় মাথাত ধৰেগে
অ তাৰ পৰা আকৌ তোমাৰ এ পথাৰৰ পৰা আহি লৈ আকৌ মাথাদাল ঘূৰাই থাকে মোৰ। মানে বেছি ৰ'দত মই যদি খোজকাঢ়ি দিওঁ।
উম।
মূৰদাল ঘূৰাই থাকিব।
অ
সেইটো কাৰণে নো নোযোৱা হলো তোমাৰ যেতিয়া পৰা তোমাৰ এই কৰোণাৰ ভেকচিনডাল দিলে তেতিয়া পৰা মানে তোমাৰ কিবা গা বিলাকত বেমাৰ বিলাক বেছি আহিছে দেখোন।
এই কৰুণা ভেক যিবিলাক বহুত মানুহ গা, ইমান মানে ছেকেণ্ড ডজটো লোৱাৰ পৰা বহুত মানুহ বেমাৰ হৈছে বুলি শুনিছো। সেইটো কথা মই বাৰু ফাষ্ট ডজটো লৈছো ছেকেণ্ড ডজটো নললোগে।
মই ললো আমাৰ ফালে ল'ব লগা হ'ল যে।
অ, ছেকেণ্ড দজটো মানে হেৰি এইটো কি বুলি কয় নললোগে আৰু। মানুহৰ মুখৰ পৰা সুধিছো ছেকেণ্ড ডজটো যে বেছিয়ে মানু্হটোৰ মানে পুৰা জুৰুলা জুপোলা কৰি দিয়ে বুলি শুনিছো আৰু এইটো কথা সঁচা নে মিছা নাজানো আৰু
এ, একদম সঁচা বুইছা মই একদম গা মানে যেতিয়াৰ পৰা লৈছো ন আগতে ঠিকেই আছিলে ফিট এণ্ড ফাইন একো বেমাৰ আজাৰ নাই যেতিয়া পৰা তোমাৰ বেজি লৈছো
উম,
এই মূৰ ঘূৰণি গেছ এইবিলাক বেছি হৈছে
অ
উম কিমান চাবা তুমি বেমাৰ আমাৰ ঘৰত তোমাৰ বেমাৰেই শেষ নহব
অ,
এই পাথৰ এই চুগাৰ এই আমুক এ তামুক
উম সেয়াই মানুহৰ আজিকালি বেমাৰ নুগুছে এইটো পিছত সিটো বেমাৰ লাগেই থাকে অ গাত
লাগিয়ে থাকে আজিকালি তোমাৰ গেছ আৰু চুগাৰটো কমন হৈ গৈছে
অ গেছ আৰু চুগাৰ যে চবৰে হয় কিবা
এখন নহয় এখন ঘৰত থাকিবই সেইডাল বেমাৰ
অ', তাকে হয়ে আৰু, আৰু গেছ, চোগাৰ আৰু আজিকালি মানে, বস্তু বিলাকো ভেজাল ন।
ভেজাল অ', ফ্ৰেচ বস্তু ক'ত পাবা, অ'।
অ', চবে ঘৰতে বস্তু কিনি খায় আৰু, চবে ঘৰত
তাকে। অ', খেতি কৰিলে তোমাৰ এইটো অ', গৰু গোবৰ দিব হে কৰা হয় ন, বোলো। কোৱা হয়, প্ৰটিনো পায়, তোমাৰ প্লাছ আকৌ তুমি, বেমাৰ-আজাৰো নহয়।
এ, তোমাৰ মিঠাতেল বিলাকতো ভেজাল হ'ল এতিয়া, তাত বোলে কিবা পাম অইল মিলাই দিয়ে। তিয়া বোলে।
নিজে মানুহে, খেতি কৰি নিজে ঘৰতে পেৰি খাইছিলে।
উম।
আজিকালি আৰু চব কিনাহে।
কিনা সেইটোৱে আৰু, আজিকালি যদিও মানে পইচা থাকিও মানে, মানুহ বিলাক সুস্থ নহয়। আগতে যদিও পইচা নাছিলে, মানুহবিলাক সুস্থ আছিলে।
অ'। আজিকালি মানে, সেই ভেজাল খাই, খাই মানুহে অলপতে অসুখীয়া হয়।
সেইটোৱে আৰু, ক'বা আৰু বেমাৰ বুলি, ক'লে ভয়ে লাগে আৰু। বেমাৰ নাম ল'লে আহি যাব।
ইমানে একো, সেনেকে বেমাৰ আহিছে ন।
উম, ঢেৰ ধৰণৰ আহিলে এতিয়া, আগত আমিতো হেয়া নাম শুনাই নাই চাগে।
অ', এনেকুৱা বেমাৰ নাম আছে অ'।
উম, কেতিয়াও শুনাই নাই।
শুনাই নাই বেমাৰৰ নাম আজিলৈকে, এয়াই আৰু মানুহ বিলাকৰ খোৱাৰ এতিয়া কি হয়, কোনেনো গম পায়।
তাকে, সেইবিলাক খাই, খাই জানো কেইদিন জীয়াই থাকো আৰু, আইতাহতটো বহুত দিনে জীয়াই থাকিব, আগৰ মানুহ
তাকে, তেওঁলোকে আগতে ভাল, ভাল বস্তু ফ্ৰেচ, ফ্ৰেচ বস্তু খাই ন।
অ', নিজে ঘৰত লগোৱা, নিজে ঘৰত তোমাৰ এ, তেল-চেল উলিয়াইছিলে পিচি পেলাই
উম, সেইয়া আজিকালি ছব আৰু পেকাজিংত আহে, পেকেজিংত, খায় আৰু।
পেকেজিং খাই, খাই মানুহ বিলাকৰ দেহা দুৰ্বল হৈ গ'ল একদম।
উম, তাতে মানুহে যিমান পাৰে, ঘৰত ফ্ৰেছ, ফ্ৰেছ বস্তু, নিজে হওক লাগিলে, অলপ, অলপ, অলপ কষ্ট কৰি মানে, নিজে কৰি হ'লেও খাই, এটলিষ্ট ভাল, তেওঁতো শৰীৰটো ভাল হৈ থাকিব ন।
অ', লাগিলে পোকে খুৱাই হওক, মানে হে পাচলি খিনি। তাতো কিন্তু, মিঠা এটা আছে।
তাকেতো, নিজে কষ্ট কৰি হোৱা, নিজে কৰি খোৱা ন, আমেযে বেলেগ।
অ', নিজে কৰি খুৱোৰ মানে, তোমাৰ সোৱাদটোৱে বেলেগ, মানুহৰ এতিয়া মানুহ বিলাকে কষ্ট-চষ্ট নকৰা হ'ল আৰু। সময়ো নোপোৱা হ'ল যে তেনেকে কষ্ট কৰিবলৈ। এতিয়া চবৰে, কাম হ'ল। আগতে মানুহে আৰু খেতি কৰিয়ে খাইছিলে, আৰু। নিজে খেতি কৰি, নিজে খায়।
উম, আজিকালিতো চ'ব ওপৰতে পায় আৰু।
উম, আজিকালি তোমাৰ কিবা কাম এটা কৰিব গ'লে, চৰকাৰক টেক্স দে, আমুকক দে, তামুকক দে।
সেইবিলাক কৰোঁতে, কৰোঁতে দেখোন আমাৰ নিজৰ মূলধনটয়ে নোথেগে।
অ, তাকে হে।
ত, তাকে কি কৰিম বুলি ভাবিছা এতিয়া বিজনেছ?
তাকে কিবা কৰো, তাকে
মই তাকে তোমাৰ বিউটি পাৰ্লাৰখন খুলিম বুলি ভাবিছো, তাকে চাওঁচোন কিনো কৰো ন,।
অ, তাকে তোমাক মই জনাম। ফোন কৰি বাৰু কি, কি, কি, মানে কি ভাবো।
অ, ঠিক আছে দিয়া।
উম,
উম, উম, হ'ব দিয়া।